দিছোঁ এতিয়া।
ময়ো শুনিছো।
অথনি চাগে কিবা নেটৱৰ্কৰ প্ৰব্লেম হৈছিলে।
হেৰি এইটো কি মোৰ নেটৱৰ্কৰ প্ৰব্লেম নহয়, তাইহে নেটৱৰ্কৰ প্ৰব্লেম হ'বলা।
অ', হয় চাগে।
কাৰণ মই ধুনীয়াকে কথা পাতিব পাৰিছিলো, আৰু মই তাইলৈ ফোন। আৰু মই তাইলে ফোন কৰিছো বিজি, বিজি দেখাইছে।
তেতিয়া নেটৱৰ্ক প্ৰব্লেম হয় আছে।
এয়া পাচলি কিবা কাটি দিম, মায়ে ভাত বনাবলৈ লৈছে।
অ', আমাৰ বনাই আছে বাৰু কাৰেন্টটো নাই যে। যে সেই মই আলপ চোতালতে কিমান ধুনীয়া বতাহ মাৰিছে বহি আছো।
অ', কি ধুনীয়া বতাহ মাৰিছে দেখিছ নে নাই?
তাকে মই সেই সন্ধিয়া পৰা মানে তোলে যে তই যে ফোন কৰিছিলি?
অ'।
কৈছিলো খোজ কঢ়িবলৈ যাওঁ বুলি?
উম,
তাৰ পৰা আহি সাতটা-দহ মানত পাইছোঁহি নহয়, সাতটা দহ মানৰ পৰা মানে সেই চোতালত মুখতে বহি আছো।
মই সেই আগফালে এতিয়া চকী পাৰি কমিও আধা ঘন্টামান বহিলো, এনেকুৱা আৰাম লাগিলে।
মই সেই বহিয়েই আছো তেনেকে।
তাৰপা সেই তাইলৈ ফোন কৰিলো, তাৰপা সেই ইমান ধুনীয়াকে পাতি আছিলোঁ।
আমাৰ আকৌ কাৰেণ্ট নাই।
আমাৰো কাৰেণ্ট নাই।
মায়ে ফোনৰ ফ্লাছ জ্বলাই, জ্বলাই ভাত বনাই আছে, ভা
হেৰি এইটো কি এই কিবা পাঁচশ টকীয়া লাইট তেনেকুৱা নাইে নেকি? মানে জ্বলি থাকে যে কায়েণ্ট গ'লেও। সেই লাইটকেইটা আমাক সেই লাইটকেইটাই আমাক বহুত কামত দিয়ে
অ', সহায় কৰে আমাৰ বেয়া হ'ল নাই আকৌ।
মোৰ যে পৰীক্ষা কেইদিন কাৰেণ্টতো কাৰেণ্ট ত গ'লেও মানে সেই লাইট কেইটায়ে আৰু বহুত মানে কামত দিয়ে। আমাৰ তেনেকুৱা তিনিটা আছিলে এটা পাকঘৰত এটা মই পঢ়া টেবুলৰ ওপৰত। এটা-এটা
চাহ তাহ খালি?
এ হালধীয়া বঢ়িয়া।
অ'।
এতিয়া আকৌ বাহিৰলৈ আহিলো। কথা পাতি পাতি
দোকান চোকান বন্ধ কৰি আহিছ নে?
অ', দোকান
মাতটো অহা নাই ভালকে।
দোকান চাই চাই বহি আছো।
অ'।
তই কি কৰি আছ?
তাতে বহি আছো কি কৰিবি আৰু। হেই মাছ কেইটামান আছিলে ভাইটি আনিছিলে। খৰিকাত লগাই থৈ আনিছো খৰিকাত দিবলৈ।
ছিলে।
পথাৰত ধৰিছিলে দেউতাই চেপা পাতিবলৈ গৈছিলে মানে। বতৰটো দেখি পেলাই। বতৰ দেখি মোক দে তেওঁ সেই সেইটোৱে যে তই যে উঠনি ফোন কৰিছিলি। ৱেদাৰ চাবলে কৈছে, চেপাটো পাতিবলৈ পথাৰত চেপা পাতে যে আমাৰ।
শুনিছো দেউতাই কিবা
অ' সেই চেপাটো পাতিবলে মানে ৱেডাৰটো চাই দিবলৈ কৈছিলে।
আজি বৰষুণ আছে নি বাৰু?
বৰষুণ আছে অ'।
আছে?
আছে। মই তাকে ভাবি আছো। এ তাই মোক হেৰি ৰাতিপুৱাই লগ ধৰিছে মানে চাৰে আঠটা মানতে। এফালে যাবলে। তাৰপিছত সেই বতৰ যদি বেয়া মই কেনেকে ওলাই যাম বাৰু? তেতিয়া মই আকৌ ইয়াৰ পৰা যাব লাগিব।
নহয় তাইক উঠিবলৈ কবি?
একে হ'লেই এইফাল দি গুচি যাব লাগিব।
উঠিব তাই যোৱা তাই উঠোতে কৰিব আৰু। জৰাবাৰীত আৰু এজনী উঠিব বুলি।
এনেকে পাৰিম।
মানে স্কুটি লৈ ইমানতটো পাৰফেক্ট নহয় ন কোনজনী কোনজনী।
হেৰি দি যাব পাৰি এইফালে দি।
লালু
উম।
তহতে লালু খোলা গুচি যাব পাৰিবি।
অ', সেই তেনেকেই যাম।
অ', এইফালে নাযাওঁ?
নাযাও - নাযাও এইফাল দি।
সেফালে চৰটো হয় নে অকমান?
অকমান সিহঁতৰ সেইফালৰ পৰা চৰ্ট হয়, আমাৰ এইফালেদিও মানে চৰ্ট হয়।
উম। এনেই কি কামনো, মানে লেবাৰ অফিচৰ স্কলাৰশ্বিপ হব নে কি?
এই দেউতাকৰ কিবা পেঞ্চনৰ কাম।
পেঞ্চনৰ কাৰণে আকৌ তালৈ যাব লগীয়া হৈছে নে?
অ, মই সেইবোৰ লেবাৰ অফিচৰ কামৰ কথা কথা নাজানো আমাৰ তেনেকুৱা লেবাৰ কাৰ্ড কিবা- কিবি নাই যে।
লেবাৰ কাৰ্ড নাই নি? আমাৰ আছে।
মই সেইবোৰ বুজিয়ে নাপাওঁ।
ভালকে নাজানো।
উম উম।
তাৰপা তই যদি যাওঁ, সেই ৰাতিপুৱাই স্কুটি লৈ তেহেতৰ ঘৰলে যাবি?
উম ম- মোক তালে মাতিছে মানে তাৰ পিছত তাইৰ লগতে গুচি যামগে আৰু।
অ ।
আৰু তৰা ওলাইছিলে আকাষত ঢাক খাইছে গে আৰু
সিফালে যোৱাই ভাল গাড়ী - চাৰি অকমান কম হয় আমাৰ আমাৰ এইফালে বান্দৰদেৱা পাৰ হবলৈ বহুত বেয়া
মই গাড়ীত গলেহে মানে বান্দৰদৰা হৈ যাওঁ লখিমপুৰলৈ
উম - উম।
মামা ঘৰ বলেও ফোন এটা কৰিব লাগিব বহুত দিন ফোন কৰা নাই ৰিচাৰ্জ কৰি দিয়া নাছিলে মাহী এতিয়া কৰিলে বুলি কৈছে। এ বোৱাৰ মানে চবৰ লগতে সেই বেমাৰৰ কথা পাতি থাকে যে। আৰু পাতোতে পাতোতে বেমাৰ বেছি হয় কাৰণে নিদিয়ে মাহীহঁতৰ ঘৰত আছে মানে এতিয়া ৰিচাৰ্চ কৰি নিদিয়ে। তাই যদি সময় মিলে মই চাগে কাইলৈ এপাক সোমাই আহিম মানে বৌ ওচৰত।
ঘৰ ক'ত?
লালুকতে লালুক চেণ্টাৰতে।
ম সোমাই আগিব পাৰিবি তেতিয়া ধুনীয়াকে খবৰ চবৰ লৈ পাৰিবি
খবৰ এটা লৈ আহিম বুলি ভাবি কাৰেণ্টো নাহে আৰু আজি
জিটো ধুনীয়া বতাহ লাইছে নহয়
উ বহুত ধুনীয়া বতাহ ৰাস্তাত আমাৰ ভাইটি পুলটোতে বহি আছে।
এতিওনে?
এতিয়াও পঢ়ি বলটোত পোৱালি আকৌ ডাঙৰ তটো পোৱালেই শুন হেৰি বতাহ যে আহিছিলে অ ধু আজি ধুমুহা আহিছে মই ঘৰলে নাযাও দেই
সি কছে নে?
অ ধুমুহা আহিছে ঘৰত থাকি কি কৰিব ভাইটি ঘৰ ৰখিব লাগে সি
উ,,
আজি নাহে আৰু ঘৰলে
অ কেতিয়া গ'ল হয়
সন্ধিয়া মই খোজ ককাঢ়ি অহাৰ পিছতে মোক বাটৰ পৰা উভতাই উভতাই লৈ গৈছে আকৌ খোজকাঢ়িব গে লাগে তাৰপিছতে মই বোলো বন্তি দিওঁগে তেতিয়া আহিলেই নহয় হুৰ হুৰাই সি ঘৰত নোসোমাই মানে বাহিৰে বাহিৰে ভাইটি ঘৰ পালেগে।
ক'ত বন্তি দিলিগে?
বন্তি দিবলৈ গোঁসাই ঘৰত, দেতা মানে বন্তি গছ দিবলৈ। কৈ থৈ গৈছিলে, সদায় নিদিও মই। সেই দেউতা বা পোৱালিয় দিয়ে মায়েও দিয়ে। সেই দেউতা পথাৰলৈ গৈছিলে, মা গা ধুবলৈ গ'ল। তাৰপিছত মোক বন্তি গছ দিবলৈ কৈ থৈ গৈছিলে, মই বোলো অকনমান খোজকাঢ়ি আহি দিমহি।
উম মায়ে এতিয়া কি কৰিছে?
মায়ে গা ধুই আছে। আমাৰ মায়ে মানে গৰমৰ দিনত দিনটোত দহ বাৰ মান গা ধুব।
ভাত জুইত বনাবনে, গেছত?
ভাত বনাই হৈ গ'ল, এতিয়া ভাজি উঠাই থৈছে দালিও হৈ গ'ল।
উম,
তাৰ পিছত মাছটো খৰিকাত দি দিব আৰু আমাক হৈ যাব।
কি, কি মাছ কি, কি মাছ পালে?
হেৰি গৰৈ তাৰ পিছত শ'ল পোৱালি, গৰৈ পোৱালি। খলিহনা তেনেকুৱা কেইটামান বেছি নহয়।
তহঁতি মাছ তহঁতি, তহঁতি মাছ খাবলৈ পায়েই থাক তেতিয়াহ'লে?
আমাৰ মানে উম, একেবাৰে যদি নাথাকে, পুখুৰীত বৰশীতটো দিলেগেও মানে বৰশীতো দিবহে মাছ আহিয়েই যায় আধা
এ, পুখুৰী, পুখুৰীত তেনেকুৱা বাৰু হেৰি বৰশীটোত। দিলে আমাৰো, কিন্তু আমাৰ মানে বৰশীতটো দিব লেকে এলাহ। মানে বৰশীতো সেই দাইকি-চাইকি কাটি পেনি কেঁচু বা কিবা কিবি লগাই। পিনে দিব লাগে এলাহ।
মই বৰশীটো বাব নোৱাৰো, আমাৰ পোৱালিয়ে ভাইটি খুৰাই।
উম,
অ', পোৱালীয়ে টানি আজৰি লৈ যায়। সিদিনা শুন আকৌ সেই আমি যে ফুৰিবলৈ গৈছিলোঁ।
ক'ত?
এ, সিদিনা যে ফুৰিবলে গৈছিলোঁ, তাৰ পিছত পোৱালীয়ে মানে সেইদিনা ৰাতিপুৱা মাছ ধৰি দিব লাগে, তাক ৰাতিপুৱাই বৰশীত মাছে খুটাই নাই। অ', ভাইটি খুৰাই ক'লে কি আবেলি ধৰি দিম, তাৰ পিছত সি এতিয়া খাই বৈ আহিলে নহয় তাত হেৰি। এ, জংগল ৰিজৰ্টতত। তাৰপিছত আহি পেলাই বাটত হেৰি কি অ', ভাইটি খোৰাক কৈছে অ', ভাইটি খুৰা এতিয়া মাছতটো ধৰি দিবাগেনে।
অ'।
তাৰমানে সেই মাছৰ চিন্তাটো নাযায়।
কেতিয়াবা, কেতিয়াবা চাবি আকৌ তহঁতৰ সেই সৰুটোৱে এই বৰশী তোমাৰ থাকোতে। তাকে টানি লৈ গুচি
এই সিদিনা কৰিছিলে নহয়, তেনেকুৱা ঘৰত। টা মুঠি নি বৰশী টোপাই আছেগে, কোনেও গম নাপায় নহয়।
অ'।
ভাইটি খুৰাই গৈ পেলাই দেখি মাৰি পেলাই আনিছে, তাৰ পিছতে গোটেই হাবি কাটি দিলে।
তহঁতৰ তাতে তহঁতৰ মানে কি মই গম পাৱ নাই। তহঁত আৰু সেই পুখুৰীতটো ভয়ো আছে হাবি।
অ', তাৰ জহতে হাবি কাটিলে গোটেই খিনি মানুহ লগাই আজি কাট হৈ গ'ল।
আমাৰ পুখুৰি বিলাকত একো নাই, আমাৰ পুখুৰ বিলাকৰোৰ অকনমান দ আছে, ইমান ডাঙৰ নহয়। তোমাৰ। তিনিজ ।
আমাৰ সেইটো সেইটো পুখুৰীত সোমাবলৈ হলে ওলাই আহিব নোৱাৰে খৰালিও মানে তো পানী একঁকাল থাকে।
আমাৰ অ তোন তহঁতৰ কাৰণ সবচোন গা এনেয়ে থাকিব নে?
উম,,
আমাৰ প্রতি বছৰ আমাৰ মানে লাষ্টত কি হয় মাছবোৰ একদম মৰি মৰি যাব নহয়।
অ,,
মানে মানুহ বিলাকক আমি
ইমানকে নিদিবি আকৌ মা
আমাৰ আমাৰ নুশুনে আকৌ বাবাই বাবাক প্ৰতিবাই কওঁ মানে এইবাৰ মাছ বেছি নিদিবি কিন্তু প্ৰতি বছৰে এইটো কিমান চখ লাগে য বুধবাৰে নহলে
আমাৰ নিজৰ পুখুৰীত মাছ জিওৱাই নাই আমাৰ ঘৰৰ কাষৰ যে অকনমানিতোত সেইটোত জিওৱাই দে মানে নৈ পাত ধৰি আনি দুই তিনি কেজি দি দিব হৈ যাব আৰু
তাৰ পৰাৰা সি মাছ বেচাৰ সময়ত মানে এনেকুৱা দিগদাৰ হয় নহয়।
অ, আমাৰ বাও বেচিবলে নহয় আমি ঘৰতে খাও।
এইব এইটো নাই সেই ফকলেনে লে যে ছয় হাজাৰ টকা ভৰিলো।
আমাৰ নিজৰ পুখুৰীতো হে একো মাছ মানে তেনেকে নিজিয়াই জীয়ালেওো ধৰি লও পিছ মাছ এক কেজি তেনেকে জীয়াই আৰু এতিয়া এইবাৰ নিজিয়লে নদী পা ধৰি আনীয়ে দিবহী।
পুখুৰী মাছে হৈ থাকে।
আমাৰ এতিয়া খায়ে আছো নহয় পুখুৰী মাছ ধৰি ধৰি। তাৰপিছত আ
তহঁতৰ পুখুৰীটোত নদী মাছে দিয় নে কিনো অকল?
অ, আমাৰ নদী মাছে দিয়ে কেতিয়াবাহে জীয়াই ধৰে এক কেজি মান পিচ মাছ বা তেনেকে কিবা-কিবি
এ নহয় ৰহ কিবা যদিও তিনি পিচ মাচ তেনেকে দিবি আকৌ হেল্ল।
মাততো অহা নাই ভালকে।
নদী মাছ দিয় যদিও মানে সেই পিচ মাছো দিবি আকৌ অকন সৰকে।
আমাৰ ঘৰৰ পুখুৰীটো সৰু যে আৰু ইমান মাছনো কেইলে ভাইটীখুৰা পুখুৰী জীয়াই দম দম কে সেই সোপা কোনে খাব।
অ তহতৰ আক নেবেচ যে সেইটো কাৰণে দিগদাৰ
অ সেইটো পিছফালে সেই ভাইটি খুৰা সেইডাল পুখুৰীৰ মাছতো আমিয়ে খাওঁ।
আমাৰ পুখুৰী আমাৰ পুখুৰীৰ মাছ কিমান তাৰ নিজে খাওঁ
আমাৰ মানে কি তোৰ আমি যদি বেলেগ মানুহ হলো হেতেন আমাৰ মাছ বেছিয়ে মানে আমি জিবি জিবিকা নিৰ্বাহ কৰিব পাৰিলোহেঁতেন আমাৰ ইমান অ ইমানেই মাছ আমাৰ
উম, আমাৰ আকৌ প্ৰতি বছৰৰ মাছ হেৰি কৰিব আকৌ প্ৰতি বছৰে খাব আকৌ প্ৰতিবছৰে দিব তেনেকে
অ আমাৰ এতিয়াও সেই ভাইটি খুৰা পুখুৰী পুখুৰীত দুই তিনি বছৰৰ মাছ আছেই চিতল চাৰি পাঁচটা মান আছে বৰালি আছে
বৰালি মাছতো ভাল লাগে দেই
মই বহুত ভাল পাঁও বৰালি মাছ